হেল্ল'।
অ শুনিছ ন।
কি হল, কৰি অ শুনিছো কি কৰি আছা?
আছো এতিয়া শুব লৈছো আৰু কম।
অ হয় নেকি, ভাত চাত ভাত চাত খাল নে?
ভাত খালোঁ। তুমি?
অলপ ফুৰিবলৈ ওলাইছো আৰু বাহিৰত।
অ, ভাত খালা নেকি?
আহ খালো, অলপ ফুৰিব যাওঁ আৰু।
ক'ত ফুৰিব যাবা?
চাওঁ আৰু ক'বাত যাওঁ আৰু ভাল জেগাত।
অ, ওচৰতে আৰু এনে আৰু।
নাই দূৰতে যাম।
দূৰতে যাবা ৰাতি গাড়ী লৈ?
অ গাড়ী লৈকে। যদি ফুৰি পাইছো নে তুমি?
ৰাতি কি আৰু ফুৰিম।
এনে কত কত ফুৰিছা এনেই ৰাতি?
ৰাতি বহুত জেগা ফুৰিছোঁ নলবাৰী, গুৱাহাটী, ৰঙিয়া চব টাউনাতে ফুৰিছো।
হয় নি, গুৱাহাটীত কত ঘূৰিলা ৰাতি?
গুৱাহাটী পল্টন বজাৰ, তাৰে পিছত তোমাৰ খ্ৰীষ্টংবস্তি, মালিগাঁও তাৰে পিছত বৈশিষ্ট্য, কামাখ্যা তাৰে পিছত অ এইবিলাক ৰাতি ঘুৰিছো আগতে আছিলোঁ লগৰ ল'ৰা এটা তাত।
তাৰপিছত বেলতোলা
অ ভালেই দেখোন ভালেই ঘূৰিছে ময়ে ঘূৰা নাই ৰাতি আজি অলপ ওলাইছোঁ আৰু।
হয় নেকি।
খাই কি অলপ কবাত বাহিৰত ঘূৰিকে আহো বুলি ভাবিছো।
তাৰপিছে তোমাৰ এতিয়া উম কিহৰ‌ লগত ভাত খালা?
ভাত খালোঁ ঘুগনি খালোঁ ঘুগনি মটৰ আৰু ঘুগনি মটৰ আৰু তোমাৰ সেনেকে বনাইছে পনীৰ
উ মটৰ পনীৰ ঘুগুনি
উম ভাত তাৰ পিছ ফাল‌ ফাল‌ ভাজি এখন নেচা ভাজি নেচা আলু ভাজি
হয় নেকি মই তোমাৰ অ এইটো খালোঁ কণী পনীৰ চব্জি বনাইছিলোঁ
হয়।
চাৰিটা কণী বইল কৰিছিলোঁ দুটা বইল খালোঁ দুটা চব্জি বনালো দুটাৰ চব্জি খালোঁ দুটাৰ বইল খালোঁ।
হয় নিকি?
তাৰ পিছে লোকেল কণী আনিছিলোঁ যোৰা ত্ৰিছ টকাকে।
লোকেল কণী আনিছা নেকি ত্ৰিছ টকা লৈছে
অ যোৰা ত্ৰিছ টকা। পোন্ধৰ টকা এটা তোমাৰ মানে কিমানকে দাম লোকেল কণী
লোকেল কণী আমাৰ দেখোন ইয়াত বেছি দাম।
কিমান?
যোৰা তোমাৰ বিছ টকা।
বিছ টকা।
অ।
আমাৰ ইয়াতে ত্ৰিশ টকা।
এটাত তোমাৰ এটাত পোন্ধৰ টকাকে লয়
অ এটা পোন্ধৰ টকাকে।
মই যোৰা পোন্ধৰকে বুলি শুনিছোঁ ভাবিছোঁ।
এ যোৰা পোন্ধৰকে। তোমাৰ ব্ৰইলাৰৰে নাপায় ব্ৰইলাৰে দহ টকাকে লয় না আঠ টকাকে লয়।
হয় নেকি?
উম।
বাকী আৰু চিকেন চিকেন হোৱা নাই আজি।
অ হয় নাই আজি যোৱাকালি খালোঁ চিকেন আৰু দুপৰীয়াও খালোঁ চিকেন।
কি কোৱা।
অ। যোৱাকালি ৰাতিও খালোঁ যোৱাকালি ৰাতি খাব পৰা নাই মানে বনালো বনাই কে মানে। খাব পৰা নাই এটা ৰুমৰ লগ আহিছিলে। এই তাক খাহ বুলি ক'লো সি চব পিনি খাইকে গুচি গ'ল।
হয় নিকি।
তাৰ পিছত মই খোৱাই নহ'ল। ৰাতিপুৱা খাম বুলি ভাবিছিলোঁ চব খাই খাই খি গুচিয়ে গ'ল সিও ভাবিল চাগে মই খাইছোঁ বুলি।
কোনে খাইছে কি খাই কৈছে।
অ মোৰ ৰুমৰে এটা চাইডত ৰুমত থাকে ল'ৰাজন। এই বোলে ভাত বনাব এলাহ লাগিছে বুলি ক'লে মই কলোঁ। ভাত তই বনা, আঞ্জা মোৰ তাত আছে খাবি বুলি ক'লো। সি ভাবিলে চাগে, মই পুৰা ভালকে খাইছোঁ। ৰাতি মানে খাব পৰা নাই, তাক দিলো, মাংস খাবৰ কাৰণে। সি পুৰা একদম কেৰাহী চাফা কৰি গুচি গৈছে।
কিমান মান আছিল একপোৱা মান আছিল নে একপোৱা মান আছিল।
এক পুৱা'হে আনিছিলো তোমাৰ, আহ মই খাইছিলো এ তিনিটা পিছমান খালোঁ আৰু আছিলে ভালেখিনি আছিলে।
সি খাই দিছে আৰু একপ মান।
ভালেইহি ভালে খিনি খালে। তাপা তাৰপিছত খালে খাইকি গ'ল। মানা কৰা নাই বাৰু খা বুলি কৈছো, খাই দিছে সি চব খাই দিছে। ম ভাবিছিলো ৰাতিপুৱাৰ কাৰণে বাচিব অলপ,
নাই সি সি তুমি খাও খোৱা বুলি ভাবিছে কি জানি।
অ মই কলো খা বুলি, সি খোৱা বুলি ভাবিছে।
উম হি ভাবিছে, মোৰ কাৰণে এইখিনি আছে খাই দিছে।
উ উম মাৰি দিছে বুঢ়া।
এ ব্ৰইলাৰৰ মাং ব্ৰইলাৰৰ মাংস ইমান খাব নোৱাৰি। এক পোৱা মাংস বহুত ব্ৰইলাৰ।
অ খাব নোৱাৰিএ।
বেলেগ মাংস পাৰি, কিন্তু ব্ৰইলাৰতো নোৱাৰি বেছি আমাই দিয়ে।
উম তাৰ পিছে
ব্ৰইলাৰতো একদম নোৱাৰি, মইতো নোৱাৰোএ, বেছি খাব তিনি চাৰি পিচ।
তিনি চাৰি পিচ।
হয়।
অ তেনেকুৱাই খাব পাৰি, বেছি খাব নোৱাৰি নহয়। এ মই মাংস মানে বেছি খাব নোৱাৰোঁ, তিনি চাৰি পিচেই হয়। খাব কাৰ এনে মই দালি - ভাত ভালকে খাওঁ। মাংসৰ লগত অলপ হোৱাৰ লগে লগে আমনি লাগি যায় জানানে?
অ অ।
দালি ভাত খালে মানে তেনেকুৱা আমনি ন নধৰে মোৰ।
অঁ অঁ।
তাৰপিছত লাষ্টত খাওঁ যেনুৱাকে।
কিছুমানে খাই, কিছুমানে খাই দিয়ে তোমাৰ।
অ যোৱাকালি কি হ'ল, মই খাব খাম বুলি আনিছিলো ভোক লাগিছিলে তাৰামান। কি কৰিলোঁ ব্ৰেড আনিলোঁ, ব্ৰেডটো মই গৰম কৰি উ খাই দি লো নহয় আবেলি সময়ত। ৰাতি মানে পুৰা পেটটো পুৰা গেছ হৈ গ'ল বেট খোৱাৰ পিছত। খাবই নোৱাৰি। তাৰ পিছে কলো আৰু খা বুলি। তেনেকুৱা তুমি বনোৱা নে, ঘৰত কেতিয়াবা মাংস - চাংস?
অঁ বনাও মই।
হয় নেকি, কিহৰ লগত বনোৱা?
উ আলু, বিলাহী লগত বনাওঁ।
আলু-আলু, বিলাহি।
আৰু দৈ গাখীৰেদি খাই পাইছা না?
অ খাইছো মই বনাইছিলো এবাৰ ট্ৰাই কৰিছিলো, ধুনীয়া হৈছিলে।
দৈ গাখীৰেদি বনাবা।
তাৰে পিছত ব্ৰইলাৰতো তেনেকেই বনাইছে বিলাহী, পেপচিকাম
অহ, এ ভালে। উম হুম, কি কি মছলা দিয়া তুমি?
চব দিম মই মিট মছলা, গৰম মছলা তাৰপিছত হে চিলি, জিৰা তাৰে পিছত আৰু চাহী গৰম মছলা তাৰেপিছত আৰু তাৰে পিছত সুনডা গৰম মছলাটো দিওঁ।
হয় নেকি? মই বেছি বেছি ভাল নাপাওঁ মই মছলা।
এই মছলা নিদিলে মছলা নিদিলে সোৱাদ নালাগে।
আদা, নহৰু দিওঁ আৰ আ জলকীয়া দিওঁ। ৰেড চিলি নিদিও। তাৰপিছত জলকীয়া কেঁচা জলকীয়া দিও।
হয়। আমাৰ যে আমাৰ আমাৰ ঘৰত মছলা লাগে চাৰি - পাঁচ পেকেট লাগেই তোমাৰ।
চিকন মচলা দিও আৰু ধনিয়া - ধনিয়া পাউডাৰ।
ধনিয়াটো আমাৰফ, ধনিয়া খোলা ধনিয়া দিও আমাৰ।
খোলা ধনিয়াটো এই এতিয়া টেষ্ট নাথাকে।
আৰু এটা বস্তু দিবাচোন তোমালোক আমাৰ ইয়াত এতিয়াও আছে মানে তুমি পাত ধনিয়াটো চিনি পোৱা নাই পাত ধনে?
পাত ধনিয়া।
পাত ধনিয়া এটা আছে তোমাৰ গাছৰ পাতৰ দৰে ধনিয়া।
হয় নেকি?
তামান তেজ ইমান বেলেগ গোন্ধায় মানে।
হয় নেকি?
ঠাণ্ডাৰ দিনটো আৰু ভাল লাগে, এতিয়া আমাৰ তাত আছেই এতিয়াও আছে। গাছত লাগি আছে।
গাছত লাগে না সৰু সৰুৱাই।
সৰু সৰু গছ তোমাৰ তাকেইতো কছো এই তলতে মাটিতে লাগে।
এ সৰু সৰু সেইটোৱে সেইটোৱে কলো মাই।
এই সেই সৰু ধনিয়াটো নহয় সেইটো পাত ধনিয়া সেইটো নহয়। এটা তমাৰ গাছৰ পাতত দৰে আছে।
হয় নেকি?
উম, তোমাক মই দেখাই দিম। তোমাক মই দেখাই দিম লাগে কালি।
অ দেখাবাচোন কি পাত ধুনীয়া কলা?
উম পাত ধনিয়া সেইটো পাতৰ দৰে
হয় নেকি?
দীঘল দীঘল অ তাত ক কটা বিলাকো আছে কটাই বিন্ধে তাক।
কতা পিন্ধে নেকি?
চাইডত পাতত কটা থাকে একদম অলপ।
হয় নেকি?
উম আমাৰতো বহু বহুত আছে পাত ধনীয়াৰ গাছ।
হয় নি?
উম পথাৰতো আছে ঘৰতো আছে। এতিয়াতো বহুত লাগি আছে।
অ নিজে নিজে হয় মানে।
অ এডাল হলেই হৈয়ে থাকে আৰু এটা মানে এডাল গছ ৰুলে হৈ যায় তাত।
অ হয় নেকি?
হয়।
অহ খাব পাৰি, মানে চাটনি তাটনি বনাই।
চাটনি মাংস দিলে ভাল লাগে। কিন্তু গেছ কৰে বেছি।
হয় নেকি
উম গোন্ধটো তামাম গোন্ধ ইমান গোন্ধ। ঠাণ্ডাৰ দিনত খাব লাগে ঠাণ্ডাৰ দিনত বেছি ভাল লাগে।
অ
এ মানে আমাৰ লগৰ এটাৰ আছিল, সিহঁতৰ পৰা লৈছো। দুইডাল মান আনি ৰুই দিলো।
হা
তাৰ পিছত তেনেকৈ হল।
ধেৰ হৈছে এতিয়া।
উম।
এতিয়া ধেৰ হৈছে।
এতিয়া ধেৰ হৈছে, বহুত হৈছে এতিয়া। মানে তোমাৰ পথাৰতো বহুত, গনিব নোৱাৰি।
হয় নেকি
নি নি খানা খালে কিবা খালে সেনেকে পথাৰত লৈ যায়।
অহ।
ঠিক আছে দিয়া, ৰাখিছোঁ আজি।
দে ঠিক আছে দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া।
দিয়া দিয়া, ঠিক আছে।